হেল্ল'
হেল্ল'
অ'
হেল্ল'
অ', শুনি আছে? হেল্ল, অ', ম শুনি আছোঁ। হেল্ল'
হেল্ল'
অ', মই শুনি আছোঁ। হেল্ল'
হেল্ল'
অ', মই শুনি আছোঁ।
অ', ভালনে?
অ', ভালে, ভালে, ভালনে?
অ', মই আছোঁ, অ', কি কৰি আছা?
এয়া, এনে আছিলোঁ, আপুনি?
আ, মই এয়া আছোঁ আৰু বহুত দিনৰ মোৰত ফোন কৰিলোঁ।
হয়, হয়।
মই বোলো খবৰ এটা লওঁ, বাকী ঘৰত ভাল, ভাল, অ', তোমালোকৰ?
উম, ভালেই।
অ', বাকী গৰম চৰম কেনেকুৱা পৰিছে ইফালে? খোৱা বোৱা হ'ল অ'। এইফালে গৰম চৰম কেনেকুৱা পৰি
হেল্ল'
হেল্ল'! হেল্ল'! শুনিছেনে বাৰু?
অ'! শুনিছো শুনিছোঁ, শুনিছোঁ অ'!
অ'! গৰম চৰম কেনেকুৱা পৰিছে? হেল্ল'?
হেল্ল'!
অ'! শুনি আছে নে এতিয়া বাৰু?
হেল্ল'?
শুনিছেনে বাৰু এতিয়া?
হেল্লো'!
হেল্ল'!
হেল্ল'!
শুনিছানে?
হেল্ল'! শুনিছোঁ অলপ নেট ইছু হৈ আছে ইয়াত। হেল্ল'! শুনি আছোঁ, শুনি আছোঁ।
অ'! অ'! অ'! তাকেহে। মই বোলো খবৰ এটা লওঁ বহুত দিনৰ মূৰত!
অ'! ভাল কৰিলে, ভাল কৰিলে।
অ'! গৰম
ফোন কৰা তেনেকে নহয়েই।
হয়, হয়। গৰম চৰম কেনেকুৱা পৰিছে সেইফালে?
নেটৱৰ্কটো ঠিকেই হৈ আছে, কিন্তু কথাবোৰহে ভালকে অহা নাই।
অ'! গৰম চৰম কেনেহে, কেনেকুৱা পৰিছে এইফালে বাৰু?
বহুত গৰম! বহুত! নক'ব আৰু গৰমৰ কথা।
তাকে, এইবোৰ মানুহে গছ, গছনিও বেছিকে কাটিবলৈ লৈছে যে সেই সেইকাৰণে মানে বেছি কে হৈছে। বাকী আপুনি ভাত-চাত খালে নাই ভাত, পানী?
ভাত খালোঁ অ'! ৰাতিপুৱা বেলা ভাত খালোঁ। এতিয়া ভাত খোৱা নাই। এ, আম খাই দিলোঁ, ভাত খাব এতিয়া মন যোৱা নাই আৰু নাখাম চাগে।
অ'! অ'! অ'! আম খাইছে? আমাৰ এইফালে আম নাইয়ে।
আমাৰ আ হৈছে বাৰু, বতৰৰ ফল বুলি খাইছোঁ আৰু।
অ'! নাই খাব লাগে, খাব লাগে। আজিকালি মানে, কি এইফালে বেছিকে চহৰৰ চাইডে মানে, কি হয়, গছ বিলাক নাপায় ন' ফল-মূলৰ গছ বিলাক।
অ'! হয়। এইবাৰ কিনাহে আৰু চববোৰ।
কিনা আৰু তাতে মানে কি হয়, উম! ত মানে সেই দোকানিলা বা কিনিলে মানে কি হয় লোকেলতটো নাথাকে একো বেছি চালানি থাকে, যে।
হয়- হয়- অহ ',
সেইকাৰণে আপোনাৰ কাৰবাৰতটো দিয়া কেতিয়া মানে হেই হয়, ইলিগেল হয় বাৰু কাৰবাই দিয়াতো। হ'লেও প্ৰাইভাগটো তেনেকে কোৱা হয় ন, আৰু তাৰ পৰা ইমান আপোনাৰ নহয়, মানে।
নহয়-নহয় কিন্তু ল'ৰা, ছোৱালীবোৰৰ সৰু খিনিয়ে আকৌ সেই। মানে লোকেল দুত কি চালানীটোহে ভাল পায়।
হয়-হয়- হয় সে স-মানে হয়- হয়- হয় সেইটো-সেইটো হয় বাৰু মানে এতিয়া ধৰক লোকেল ধৰক আম বিলাকে ধৰক আমাৰ থলুৱা আম মানে, যোনবিলাক পায় সেইবিলাকত ধৰক দুটা, এটা পোক ওলাই। কাৰণ? খিনি মানে কি হয়, প্ৰাকৃতি অহ ', প্ৰাকৃতিক ভাৱে হয় ন। আপুনি ধৰওক। দোকানৰ পৰা যিবিলাক আনিলে সেইবিলাকো পোকেও নাখায়, আনকি পোকে খালেই পোক মৰি যায়, তেনেকুৱা ক্ষেত্ৰত যদি মানুহে খায়, তেনেহ'লে সেইখিনি কিমান বিশেষ। হ'ব পাৰে আৰু।
হয়- হয় আৰু সেইখিনি দামৰ তুলত এইখিনি এইখিনি দাম নাই। লোকেও যদি সেইখিনি দাম
হয় - হয় -হয় সেইখিনিয়ে কথাটো চাবলৈাগ গলে আৰু। মানুহ বিলাকে গছ ছছ মানে আজি আজিকালি কাটতে যিমান খুব ৰোৱে কম মানে সেই প্ৰথম কথা।
দুয়া কম হে দুটো
এতিয়া মানুহে।
সিমান আছে আৰ মডাৰ্ণ হৈ গৈ আছে সিমানেই। সখিনি পৰিৱেশটো বিনষ্ট হৈ গৈ আছে। গছ- গছনি কাটি ডাঙৰ- ডাঙৰ ঘৰ বনাইছে।
কাৰণ সংৰক্ষণ কৰাত গুৰুত্ব দিয়া নাই। সংৰক্ষণৰ গুৰুত্বটো খুব- খুব হয়- হয় নিজৰ সুবিধাখিনি সংৰক্ষণ নৰ সেইখিনি খুব কম দিছে। এতিয়া ধৰক এতিয়া চাওকচোন জুবিন গাৰ্গদেৱৰ মৃত্যুৰ পিছত চাওক। আহ', কিমান খিনি গছ কাটিল। কিমান খিনি গছ কাঢ়ি পেলোৱা হ'ল।
অহ ', - অহ', এতিয়া যি আপোনাৰ? ত জুবিন গাৰ্গ ঢুকুৱা আজি কিবা আজি নমাহ হৈছে। সেয়াই জুবিন গাৰ্ৰ ছবিটো জুবিন গাৰ্গৰ ছবিটো সেয়া মুচিব ললেই।
হয় -হয় সেইখিনিয়ে আচলতে সেইটো এটা হয়- হয় সেইটো এটা। এটা জনৰ ঔষধ পৰিছে আচলতে চৰকাৰে হওক যোনেই কৰিছে সেইটো কথা আমি যদিও ডাইৰেক্ট আমাক অফিচিয়েলি ডাইৰেক্ট কোৱা নাই কোনে কৈছে যদিও আমি গম পাইছো কোনে কৈছে। কিন্তু যোনে কাৰণ সেইটো এটা প্ৰথম কথা অপৰাধ কৰিছে। অপৰাধ কৰিছে প্ৰথম প্ৰথম কথা অপৰাধ কৰিছে আৰু তাৰ কালি যিটো প্ৰত্যুত্তৰ দিলে মানে তাৰ অনুৰাগী খিনিয়ে যোনটো প্ৰত্যুত্তৰ দিলে সেই ক্ষেত্ৰত কিন্তু সেই ক্ষেত্ৰত ক্ষেত্ৰত কিন্তু এ এটা ইতিবাচক প্ৰত্যুত দিছে মই ভাবিছো এটা ঠিকে দিছে যে উম যি যিটো সময়তে কৈছে সেইটো সময়তে দিছে তেনেকৈ গছ-গছনি খিনি কাটি থাকে, গছ গছনি খিনি কাটি থাকোতে কিন্তু আমি দিব নোৱাৰিলো দীপৰ বিল গছখিনি কাটি থাকোঁতে। সেইটো আচলতে এ আমাৰো এটা ব্যৰ্থতা বুলি ক'ব লাগিব। কাৰণ জুবিন গাৰ্গ মানে তেখেতে দি থৈ যোৱা হাৰ্থথৱে দি থৈ যোৱা আদৰ্শটো আমি প্ৰথম কথা পালন কৰিব নোৱাৰিলো, তাৰ বিৰুদ্ধে
অঁ ইয়াত অকল চৰকাৰ বুলি বা কোনোবা নিৰ্দিষ্ট এটা দল সংগঠন বুলি নহয়, সকলোৱে দুখ।
সকলোৱে দোষ আছে, সকলোৱে-সকলোৱে দোষ আছে সেইখিনি কথাই কৈছো। এতিয়া ধৰক কালি এতিয়া ন মাহৰ পৰ্যন্ত প্ৰথম কথা নিয়ায়টোতো নাপালেই প্ৰথম কথা যদি চাবলৈ যাওঁ। ন্যায়ৰ কথাখিনি চাবলৈ গ'লে চৰ থকা মই টো দেখামতে চৰ কোনো ধৰণৰ পৰিয়ালটোক সেইয়ৰ ক্ষেত্ৰতে সে হেৰীয়ত ক্ষেত্ৰত কোনো ধৰণৰ সহায় কৰা নাই প্ৰথম কথা, দ্বিতীয় কথা- দ্বিতীয় কথা মুখ্যমন্ত্ৰীজনৰ সিমানখিনি মুখৰ বাক্য যিমানখিনি গধুৰত মানে গভীৰতা থাকিব লাগে, প্ৰথম কথা দ্বিতীয় কথা নাই অসমৰ মুখ্যমন্ত্ৰীক পোনপটীয়াভাৱে ক'ব বিচাৰিছোঁ। নে সেইখিনি ডাইৰেক্ট ক'ব লাগিব কাৰণ কৰৰ্ডেট ভিডিঅ' মানে নিউজ লাইভৰ আগত সাংবাদিকৰ আগত তে তেখেতে ৰাতি যে লাইভ কৰি নি
তাৰ অঁ কথা, তেওঁ কথা কোৱাৰ কোনো
হয়, শাসনাধিষ্ট এজন মুখ্যমন্ত্ৰী হিচাপে সেইখিনি দায়িত্ব পালন কৰিব লাগে কাৰণ ই প্ৰথম কথা জাতীয় স্বাভিমান্যৰ ওপৰত প্ৰথম কথা প্ৰশ্ন উঠে, সেইটো কথা। আৰু কালি এনে-এনে কোন দল সংগঠন এনে কোন বিদেশী পৰ্যটক দেখওৱাৰ বাবে সেইখন গুৱাহাতীত প্ৰস্তুত যোনখন গুৱাহাটীত জুবিন গাৰ্গৰ অতিত্ব নাইিয়া কৰিব বিচাৰি গতিকে তেনেকুৱা গুৱাহীত আমাক প্ৰয়োজন নাই তেনেকুৱা। পৰ্যটকৰ।
পাপল চিট কৰিবও আৈছে পাৰফল চিতি কৰিবও গৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী আহিব ভাল।
হয়। গতিকে গতিকে তেনে গতিকে তেনেকুৱা ধৰণৰ হয় হয় আপুনি কি ভাবে আমাক তেনে। উন্নয়ন লাগে নেকি যি? উন্নয়নে আমাৰ স্বাভিমান। স্বাভিমানক মচিবলৈক কোনো ধৰণৰ কুণ্ঠাবোধ তেনেকুৱাও উন্নয়ন লাগে। আমিও আমাৰ আমি আসমীয়া অসমৰ ৰাইজে সেইখিনি উন্নয়ন নিবিচাৰাৰে আমি উন্নয়ন বিচাৰ আমি সামগ্ৰিক উন্নয়ন বিচাৰো মানসিকতাৰ উন্নয়ন বিচাৰি আমি সকলো জাতি সংস্কৃতিৰ উন্নয়ন বিচাৰো জাতি সংস্কৃতি নামত ৱৰ্ল্ড। কলৰ উন্নয়ন নিবিচাৰো আমি কেৱল। দেখুৱাবৰ। গানে। আমি দুই তিনি ঘন্টা দেখুৱাবৰ কাৰণে বিশ ত্ৰিশ হাজাৰ নাচনী কেৱল নোচোৱাই আমি। হয় -হয়
আমি এতিয়া গুৱাহাটী পাম। পৰিস্থিতি বনালে নহ'ব ন গুৱাহাটীখন যদি বৰষুণ দিলে এজাক বৰষুণত যদি। ডুবি যায় বানপানী হয় যায় সেই ওপৰৰ ওপৰৰ দেখিলে আমি কি পানী টো পাইপ।
অ' ব্যৱস্থাৰ ক্ষেত্ৰত কিন্তু ভিতৰত ব্যৱস্থাৰ ক্ষেত্ৰত গোটেই কিন্তু ভিতৰতো খু মানে খুৰুং হৈ আছে গোটেই ভিতৰৰ ব্যৱস্থা। চিষ্টেমটো নাই প্ৰথম কথা চিষ্টেমটোো নাইএজাক বাৰিষা ব বাৰিষা এজাক বৰষুণতে। গোতেই পাৰ্পল চিটি শেখনৰ অৱস্থা হয় আপুনি দেখিছে গ শ
উম লোকক দেখা -দেখা আমি নিজৰ গুৱাহাটীখনক আমি লোকৰ দৰে বনাবলৈ। গ'লে নহব।
হয় -হয়- হয় স সেইখিনি কথাই অ' হয় স -স কথাখিনি চিষ্টেম বুলি কৰিব পৰা নাই প্ৰথম কথা জুবিন গাৰ্গৰ ছবিখন মুচিব। পাইছে চিষ্টেমটো ভুল কৰিবব পোৱা নাই। কিন্তু এটা মিঠত। এটা কথা দৃষ্টিগোচৰ হৈছে। যে, লাহে, লাহে কিন্তু এটা, এটাকৈ অস্তিত্ব ইয়াৰ পৰা আমাৰ মানে জাহা থব অস্তিত্ব কিন্তু এ-হ-হ-হ নোহোৱা হ'ব ধৰিছে ন? গতিকে আমি আ, এতিয়া চাওঁক আপুনি আ, গীত গী-জুবিন গাৰ্গৰ গীত মাতেই হত নাটকৰ সং-সংৰক্ষণৰ ক্ষেত্ৰত কোন খিনি আগভাগ লৈছে আজি, আজি যিমান খিনি গীত গীতৰ এলবাম খিনি আছে যে, গীতৰ এলবাম খিনি আজি জুবিন গাৰ্গৰ গীতৰ এলবাম খিনি আজি এজন উম-অনুৰাগীয়ে কৰিছে নে? চৰকাৰে কৰিছে? চ-চ-সেই-হেইবাবে
কোনেও নাই, কোনেও নাই কিন্তু প্ৰথমতে সক সকলোৱে, সকলোৰে ধে, দাবী জনা ছিলে সকলো আগবাঢ়ি আহিছিলে, যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিল‌ দিন, দিন, দিনত কিন্তু এতিয়াতো একোৱেই নাই, বৰঞ্চ তেওঁৰ গান খিনি বিকৃত কৰিবলৈও চেষ্টা কৰি বহুতে কৰিছেও যোৱা বিহুত আমি দেখিছোয়ে
হয় সেইটোৱে কথাটো আৰু সেইবিলাকক সেইবিলাক ক্ষেত্ৰত মই অসম চৰকাৰে কোনোবা ধৰণৰ পদক্ষেপ লৈছে সেইটো ভবা নাই আপুনি আজি আকৌ মই যিহেতু জুবিন গাৰ্গৰ জ হয় জুবিন গাৰ্গৰ বিষয় লৈ আহ অহাৰ কাৰণে কথাটো সামৰিব পৰা নাই এতিটা আপুনি চাওক জুবিন ক্ষেত্ৰৰ অৱস্থাতো আপুনি চাওক বৰষুণ মাজতে বৰষুণ। আপুনি অৱস্থাতটো দেখিছেনে। নিৰ্বাচনৰ আগৰ মুহুৰ্তত তেওঁলোকে যিমান। খিনি কৰিলে কৰিলে তাৰপিছত তাই একো কৰিব হেৰিয়ে কৰা নাই।
একো নাই কিন্তু মুখ্যমন্ত্ৰী হোৱা মুখ্যমন্ত্ৰী নো জন। সাধাৰণ গাতে দুখ দিয়ে। মানে ছোৱালী মৰি গ'ল তাৰ পিছত কি কল জনসাধাৰণে কোৱা গছ ন কাটিলো বুলি কলে সেয়াহে
উম হয় তেনেকুৱা ধৰণৰ কথা কথাবিলাকে আচলতে হয় হয় গতিকে আচলতে আমি সেই ক্ষেত্ৰত আহ চৰকাৰ নিৰ্বাচনৰ ক্ষেত্ৰত কিন্তু আমি অকল সুবিধাস সমূহ চালেই নহ'ব কিন্তু একদম এটা লং ভিজনত কথাখিনি আমি কোনোবাখিনিক
আমাৰ এনেকুৱা হৈছে, আমাৰ মানে হেৰি, আঁচনি-আঁচনিয়ে আমাক সলাই দিছে যিটো সঠিক ভোট, সেইটোলৈ আমাৰ আঁচনিখিনি নিব পৰা নাই। নিলে নিৰ্বাচনৰ আগত যিখিনি আঁচনি প্ৰদান কৰিছে সেই আঁচনিখিনিয়ে বিশেষকে নাৰীসকলৰ কথাই কৈছোঁ বাৰু। পুৰুষসকললৈ মই যোৱাই নাই। ইমানখিনি পইচা সৈতিয়ে কিমান দিছে? ভোটটো নিজে নিজে য'ত দিব লাগে, তাৰ পৰা আঁতৰি বেলেগলৈ গুচি গৈছে এতিয়া ইয়াত এটা কথা, স্পষ্টকে আছে যে ভোট কিনিছে চৰকাৰ এইখনে
হয় এইটোতো ডাইৰেক্ট প্ৰথম কথাটো যদিও সংবিধানৰ বাহিৰত কথাটো তথাপিতো বা ষ্টপ হেৰিত আপুনি ক'বলৈ গ'লে অহ বা আপোনালোকে ভোট দিব মিঠাতেল তেল দিমটো আৰু পইচা দিম আপোনালোকে ভোট দিয়ক কিবা পাৰ্থক্য কিবা আছে নেকি? কওক, এনেও আপুনি ঘৰতে
সেইটোৱে এইটোতো ভূত কিনা হে যায়।
অভিয়াচলি, মুখ্যমন্ত্ৰীজন অভিয়াছলি, তেওঁ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে আৰু তেওঁ প্ৰত্যেক ক্ষেত্ৰতে সাংবিধানিক যিবিলাক প্ৰট'কল, সেইবিলাক ভাঙি আছে আৰু প্ৰথম কথা ভাঙি আছোঁ আজি, আজি তেখেতে যিমানখিনি আ, জাত হেৰিয়ৰ হিন্দু, মুছলিমৰ মাজত যিমানখিনি কৈছে মই সেইখিনি ক'বলৈ নাযাওঁ কোন শুদ্ধ কোন ভুল প্ৰথম কথা চিষ্টেমেটিকভাৱে কোনো ধৰণৰ বাংলাদেশী খেদা হোৱা নাই যোনখিনি বাংলাদেশী উঠাইছে সেইখিনি বাংলাদেশী-সেইিখিনি বাংলাদেশ সেই আকৌ ইয়াতেই আছে, কোনো ধৰণৰ চিষ্টেমেটিকভাৱে তেওঁলোক কক তেওঁলোকৰ মুঠতে হাৰাশাস্তি, হাৰাশাস্তি কৰাটো কাৰ, কাৰো হেৰি হ'ব নোৱাৰে কাৰণ তেওঁলোকে ইয়াতে হাৰশাস্তি কৰাতকে তেওঁক, তেওঁলোকক মাৰি পেলোৱাটো একে কথাই। আনহাতে, আনহাতে সেই, সেইটোতো মই কোনো ধৰণৰ চৰকাৰৰ ভাল লক্ষণ বুলি নাভাবোঁ কাৰণ যদি তেওঁলোকক এটা নিৰ্দিষ্ট ব্যৱস্থাৰ মাজে নিজৰ দেশলৈ এ, পঠিয়াই দিব পাৰিলেহেঁতেন তেতিয়া, তেওঁলোকৰ প্ৰথম কথা গোটেই সমস্যাটো সমাধান হয়।
হয়, হয়।
হেল্ল, গতিকে সেইখিনিয়ে কথ কথাখিনি ফোন কৰা হ'ল গোট গোটেইখিনি পৰিৱেশৰ পৰা ৰাজনীতি গোটেই সামাজিক কথাখিনি পালে পালেগে গ'ল আজি আকৌ
আৰু এইবোৰ কথা পাতিবলৈ হ'লেতো এইবোৰ মানে এদাই নহয় ন? গৈ থাকে ওলাই থাকে কথা।
হয়, এ-একচুৱেলি সমস্যা সামাজিক সমস্যা সমূহৰ বিষয়ে আচলতে আলোচনাও কৰিব লাগে কাৰণ এনেকুৱা ধৰণৰ কৰিলে সচেতনতা বৃদ্ধি পায় আচলতে।
সচেতনতা হ'ব অ', সাধাৰণ ৰাইজৰ লগত এইখিনি কথা পাতিব লাগে। আমাৰ গাঁৱলীয়া সাধাৰণ খিনি এনেকুৱা হয় আমি কথাখিনি বেছি দূৰলে আমি নাভাবোৱে, আমাক কিবা এটা দিছে আঁচনি এখন দিছে সেইটোতে ভাল আমি ভাল বুলি ভাবো মানে তাৰ ওপৰত এতিয়া মূল্য বৃদ্ধি কিমান হৈছে সেইখিনি আমিতো নাচাওঁৱেই।
হয়, হয়, হয়, হয় সেইখিনি গতিকে মই সেইখিনিয়ে কৈছো যে উম, আমি আলোচনা কৰিব লাগে মাজত বিপ্লৱটো আনিব লাগিব কাৰণ চাই দেখি মেলি চকুমুদি ভাও যোৱা আ, আজিকালি সময় নহ'ব। কাৰণ এটা কথা কি যে যিজনে আচলতে যিজনে অন্যায় কৰে আৰু যিজনে অন্যায় সহ্য কৰে দুইজনে সমান দায়ী। গতিকে সেই ক্ষেত্ৰত বিৰুদ্ধে সমানে দায়ী। গতিকে বি-বিদ্ৰোহ কৰিব লাগিব বিপ্লৱ গঢ়িব লাগিব গতিকে ভাল লাগিলে আজি বহুত দিনৰ মূৰত যথেষ্ট খিনি কথা পাতিলো। হয়, আকৌ, আকৌ পুনৰ লগ, আকৌ পুনৰ, হয় পুনৰ আকৌ লগ পাম নতুন এটা বিষয়ে, আজিলৈ ৰাখিছো দেই, অ'।